হেল্ল'।
হেল্ল'।
অ অমিত শুনা পাইছা?
আহ পাইছো পাইছো কোৱা।
বাকী কি কৰি আছা পিছে তুমি আজি?
মই আছোঁ ৰবা এনে আছো এ কিবা এটা অৰ্ডাৰ আহিছিলে অৰ্ডাৰ লৈলো মই।
আচ্ছা কি আহিছিল?
এ সেই দিছিলো বা এ কি কয় এই কনডেন্স মিল্কটো যে।
কমডেন্স মিল?
অ আৰু এইয়া আমলৰ ফেচ ক্ৰ্ৰীম অৰ্ডাৰ দিছিলো লগত।
আচ্ছা কমডেন্স মিল্ক কি বস্তুটো এইটো?
এইটোয়ে গ গাখীৰতে দিয়া গাখীৰত চেনি থাকে অলপ গোটা টাইপৰ।
আচ্ছা আৰু ফ্ৰেছ ক্ৰ্ৰীম দিছিলে আমোলৰ? কিয় কিবা বন কিবা কিবা বনাবা নেকি পিছে তুমি আজি?
আহ কিবা বনাম ৰাবা।
কি বনোৱা?
কি বনাওঁ এই মেংগ স্তিকি ৰাইচ বনাম।
আচ্ছা মানে কেনেকুৱা কে মানে কেনেকোৱা বনাবছে এইবিলাক মানে
মেংগষ্টিকী ৰাইজতো মানে বৰা চাউল লাগিব তোমাক
অ
বৰা চাউলটো বৰা চাউলটো ফাৰ্ষ্ট মানে আমি ভাত যেনেকে বনাও সেনেকে বনাই ল'ব লাগিব। বন বনোৱাৰ পিছত গাখীৰ ল'ব লাগিব গাখীৰত এই কনডেনস মিল্কটো দিব লাগিব। আৰু ক্ৰীম ক্ৰীমটো দিব লাগে অলপ, দি কিনে দি কিনে এটা পেষ্ট বনাই ল'ব লাগে।
আচ্ছা,
তাৰপিছত বনোৱাৰ পিছত সেই ভাতকেইটা বাতি এটাত ওতলাই ল'ব লাগে। লৈ কিনে এই এই পেষ্টটো অলপ ঢালি দিব লাগে, ঢালি দি কিনে সানি ল'ব লাগে।
অ
সানি লৈ কিনে বাতি এটাত দি দিব লাগে দি কিনে এনেকোৱা চেভ হৈ যায় ন বাতিৰ নিচিনা। বাতি নিচিনা চেভ হোৱাৰ পি ছত সেইটো প্লেট এখনত ঢালি দিব লাগে। চেপটো আহি যায় তেতিয়া। তাৰে পিছত, এই যিটো পেষ্টটো বনা যিটো পেষ্ট গাখীৰৰ, সেই পেষ্টটো ও ওপৰত, ভাতকেইটাৰ ওপৰত ধুনীয়াকে ঢালি দিব লাগে। ঢালি দি কিনে, আম তুমি সৰু সৰুকে কাটি কিনে চা চাইডত মানে, দি দিব লাগে। তাৰ পিছত সেনেকে খাব লাগে।
আচ্ছা এনে মান কি? নামটো নিছিনা মেংগ'জ টি কি মিল্কচ্‌ কি বোলে?
মেংগ'জ ষ্টিকি ৰাইচ।
মেংগ'জ ষ্টিকী ৰাইচ। আচ্ছা এই বিলাক কি ইউনিক বস্তু চোন। এইবিলাক আজি ফাৰ্ষ্ট টাইম শুনিলোঁ মানে।
এহ্‌হে হে, ইউনিক নহয়, বনাই থাকে চবে।
বনাই থাকে। এইটো তুমি তুমিটো, তুমি নিজে বনাবা এইটো বস্তুটো মানে
অ, বনাম এতিয়াহে অৰ্ডাৰটো লৈ লও এ ইউটিউবত দিব লাগব না, ইউটিউব, ইনষ্টাগ্ৰামত।
ত্ অৰ্ডাৰটো কি অনলাইন দিছিলা?
অ, অ অনলাইন দিছিলো।
ফ্লিপকাৰ্ট এমেজন কি হ'য়? আচ্ছা, ব্লেংকিট কিমান টাইম লাগে ব্লেংকিটত তোমাৰ লগত তাতে কৰোতে
আমাৰ লাগা নাই। ন মিনিট মান লাগিছে, ন মিনিট, দশ
আচ্ছা, তোমালোকৰ ওচৰত কি ব্লিংকিত আছে নেকি? তোমালোকৰ চাইডত্‌
জয়ানগৰত আছে নেকি?
আচ্ছা, জয়ানগৰৰ ফালে যায় ন'? আচ্ছা, আচ্ছা জয়নাগৰ আচ্ছা, জয়নাগৰ তাতে আমাৰ টি এন চি ফৰ আমাৰ ৰিলায়েঞ্চৰ জি'অমাটো আছে। আৰু তোমাৰ ব্লিংকিট কেইটা একেলগে আছে, একেলগে আছে আৰু আগপিনে স্মাৰ্ট বজাৰখন আছে। স্মাৰ্টপইণ্ট মানে, য'ত কাষ্টমাৰ এণ্টি আছে আৰু। তাত্‌ তাতে আছে। অ ৰ'বা, তুমি মানে কি ভিডিঅ'টো ইউটোপত দিবা? মানে বনা ভিডিঅ'টো বনাবা আৰু ইউটিউবত দিবা?
ইউটিউবত, ইউটিউবত অলপ দেৰিকে দেও ইনষ্টাগ্ৰামত্‌ তেও আৰু ফেচবুকতেও।
আচ্ছা, মানে ৰ্ফাষ্টতে ইনষ্ট্ৰা, ফেচবুকত দিলোৱা তাৰপিছত তুমি ইয়ে মানে, ইউটিউবত দিয়া আৰু?
অ, অ ইনষ্ট্ৰাৰ লগত ফেচবুকটো কানেক্ট থাকে আৰু অটমেটিক গুচি যায় ফেচবুক ফেচবুক
মানে, ইনষ্ট্ৰাত দি দিলে অট'মেট্ৰিকলি মানে তোমাৰ কিচ সেইটোকে গুচি যায় আৰু, আৰু কি বুলি কয়? তোমাৰ মানে ৰিলত ভিডিঅ -চিডিঅ, এডিটিং- চেডিটিং তুমিয়ে কৰা নিজে কৰা?
অ, অ মই চব নিজে কৰো।
ক'ত কৰা পিছে তুমি?
মই, এটা এপছ আছে। এপছ মানে বহুত আছে আৰু তোমাৰ ইঞ্চট্‌ আছে, ফিয়েনে আছে কেপ্‌ কাট্‌ আছে। অঁ, কেনবা, কেনভাটো তুমি ভিডিঅ' এডিট কৰিব নোৱাৰি সেনেকে ফটো- চটো এডিট কৰিব পাৰি। লগ্‌ লগো বনাব পাৰি। সেনেকা মানে, ভিডিঅ' নহয় আৰু তাতে বাকি বিলাকেহে। ডিজাইন ডিজাইনত বনাব পাৰি, ফ্ৰণ্ট পেজ বনোৱা তুমি। সেইবিলাক কিবা -কিবি হ'লেও কৰিব পাৰে। বাকি এইবিলাক ফিয়েন, ইনঞ্চত, কেপ -কাট আৰু ৰিলচ এডিট বুলি এটা আছে। সেইবিলাকত বনাৱ যদি এইটো এডিত কৰিব পাৰি।
আচ্ছা, তুমি কি সেইত কৰা নেকি? মানে, লেপ্‌টপত কৰা নেকি, সেইবিলা
লেপ্‌টপত কৰা নাই ৰ'বা, এ লেপ্‌টপত কৰা নাই।
মানে, মোবাইলতে কৰা তুমি?
উম, উম মোবাইলতে কৰো। তে নেট লাগে ন বহুত ৱাই ফাই লগোৱা নাই না ৱাই ফাই লগালে কৰ ল'ব লাগিব
ব্যপ্ত কত কৰিবা তেতিয়া। মানে সুবিধা ক'ত হয় সুবিধা কত হয় মবাইলত বেছি। যি বুলে লেপটপত বেছি ইজি হয়।
সুবিধা তোমাৰ সেইটো এ মোবাইলতে ইজি হল অঁ
মোবাইল তে হয়
উম উম।
আত্সা তুমি যে এইবিলাক যে নাম ঘলে আহি যে এপ না ৱেবচাইট সেইকেইটা তুমি যে
এপ এব হয় এব হয়
আৰু তাৰে কি চাব্ৰি্যন চাব্ৰপশন লব লাগে নেকি কিবা
ছাবক্ৰিপন লব নালাগে নালাগে নালাগে ছাবক্ৰিপন লব নালাগে। যদি প্ৰ ভাৰ্চন টো লাগে তেতিয়া। এতিয়া পাৰি আৰু তুমি প্ৰভাৰচন ললে কিন্তু। আইফোনত প্রভাৰচন ললে পইচা দিব লাগে কিন্তু এনৰইদট। কৰি ল'ব পাৰি আৰু।
থাৰ্ড পাৰ্টি দিয়ে অঁ থাৰ্ড পাৰ্টি অঁ।
উ শেষ কৰি ল'ব পাৰি মই সেইটো পাৰো আৰু আমাক এ ল মোৰ ভাইটি এটাইও বনাই ভিডিঅ তাক মই সেনেকে লৈ দিছো ইনচৰ্টটো
উম
সেনে কাল লৈ দিছো।
আচ্ছা আচ্ছা। অঁ আৰু তোমাৰ আ কি বুলি কয় অঁ এইবিলাকো ভালকে তুমি বনাই আছা আগৰ পৰা দি আছা না তুমি এইবিলাক।
কি কলা
মানে এইবিলাক ভিডিঅ' চিডিঅ বিলাক আগৰ পৰা তুমি দি আছা বুলে এনে কয় মানে তোমাৰ কি এইবিলাক মানে ভাল লাগে আৰু মানে ভাল লাগে আৰু এইবিলাক কৰি কিনে ন
উম উম ভাল লাগে এতিয়া ষ্টেন টেন কিনি লৈছো পুৰা একদম ভিডিঅ বনাবৰ কাৰণে
আছে এইবিলাক বস্তু তোমাৰ পৰা
উম এতিয়া বনাই থাকো আৰু মানে ঘৰত বনাই থাকে সিকে ভিডিঅ'টো হে কৰিব লাগে অকল বা বস্তু চস্তু যোগাৰ কৰি দিওঁ। মাহঁতেও মাজে মাজে বনায় ময়ও কৰো।
অঁ মাহতেওঁ বনাই আচ্ছা মানে কেতিয়াবা মাহে বনাই তুমি ভিডিঅ' বনোৱা নেকি।
আহ মই বনা মই ভিডিঅ বনাওঁ
আচ্ছা তুমি এনেই কি কি বস্তুৰ ওপৰত ভিডিঅ' চিডিঅ বনালা এনে।
মই এই ৰেচিপি বিলাকৰ ওপৰতে বনাও ধৰা মুৰ্গী মাংসৰ ৰেচিপি বিলাক ছাগলী হাঁহ পনিৰ চনিৰ এইবিলাক গাহৰি চাহৰি সবৰেপৰত বনাওঁ আৰু
আটচা মানে আহ এইবিলাক মেইনলি মানে অ মেইনলী মানে এইবিলাক তপিকৰ ওপৰত মান বেছি মানে বস্তু মানে ভিডিঅ বনাম মানে ইটাৰেষ্ট তাৰ তোমাৰ। না না চব বস্তু খোৱা বস্তু কে বনাই থাকো
চব অ চব বিলাকে বনাও মানে যে যে এতিয়া যি বনাই ঘৰত সেইবিলাকে বনাও এতিয়া এইবিলাক আমৰ চিজন চলি আছে নহ আম কঁঠালৰ ছিজন চলি আছে
উম
সেইবিলাকৰে বনাই আছো এ কঁঠালৰ পিঠা এটা বনাইছিলো সেইদিনা
কি ক কঁঠালৰ পিঠা বনাইছা
আহ
মান কি কেনেকৈ বনাইছা এইটো মানে
সেইটো ফাৰ্ষট কঠালতটো ওলাই কিনে গুটি কেইটা উওলাই দিব লাগে। ওলাই কিনে মিক্সিত তুমি মাৰি ললা পৰা পেষ্ট বনাই ললা।
হ
তাৰপিছত তাতে তুমি চাউলৰ গুড়া এড কৰিব লাগিব। আৰু আটা এড কৰিব লাগিব অলপ।
উম
টো এড কৰি কিনে তুমি কলপাত এখন কাটি আনি কিনে সৰু কৰি কলপাত। পন্দছ শিকি ল'বা গেছত।
উম
সেই পেজটো কলপাত খনত দি দিবা দি কিনে তুমি সেনেকো বনাব পাৰা আৰু তোমাক যদি অলপ বেছি সোৱাদ লাগে তেতিয়াহ'লে তুমি এ নাৰিকলৰ। আৰু গোল মিঠাই যি থাকে। সেইটো ভাজি লৈ কিনে সেই এ এ পিঠাখনৰ মাজত এনেকে দি। দিব লাগে দি কিনে কলপাতখন জাপাই দিব লাগে দি কিনে তুমি তাৰ পিছতে। সেই আৰু তুমি কুকাৰত দিয়া বা কেৰাহীত দিয়া তাৱাত দিব পৰাৰ দি কিনে অলপ সময় ভাজা। বেলেগ লাগে আৰু
উম আচ্ছা অ মইও মানে এইবিলাক মোৰো মানে এইবিলাক কিছুমান বস্তু বনাই ভাল লাগে কিন্তু মইনলি বনাব। এনেকুৱা কোনো বনোৱা নাযায়ৰে বস্তু বিলাক। মানে ধৰি লোৱা এতিয়া মোৰ চিকেন টিক মানে মোৰ বনাব ইচ্ছা যায়। কিন্তু মই বনাব নাজানো এতিয়া আনন্দ হৈছো আৰু। মন যায় বাৰু সিকিব লাগিব তুমি এইবাক একেল কেতিয়াৰ পৰা কৰিছা। পূজা পৰা মানে এ এ মানে কৰি আছা মানে।
মোৰ হল মইতো তিনি, চাৰি বছৰ মান হ'ল যে। আ, আ আগতে সিমান মোবাইল নাছিল ন নিজৰ। নিজ আৰু বাৰ মোবাইল আছিল বাৰ থাকিলে বনা আৰু। আৰু আগতে জানা নছিলো এইবিলাক এডিট চিডিটৰ কথা। তাৰ পিছতে যে অলপ ডাঙৰ হৈলো তেতিয়া জানা হ'লো আৰু।
আচ্ছা মানে কি বুলি কয় এইটো। অ বাকী পিছে তোমাৰ ঘৰত তোমাৰ ভালে আছে নে ।
উম আছে আছে চব ভালে আছে তোমালোকৰ।
আমাৰো ঠিকে আছে দিয়া চবে ভালে আছে আৰু চলি আছে আৰু। পিছে তোমালোকৰ আহ অ কি কোৱা, কোৱা কোৱা তুমি কোৱা।
তোমাৰ ভণ্টি এডমিচন ল'লে নে কি
অ এইবাৰ তোমাৰ কি বুলি কয় এই ডি টি বৰুৱাত লৈছে নাই নাই ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট ইয়েৰ অ এবা তোমাৰ ডি টি বৰুৱাত লৈছে এইবাৰ। এ তাকেতো আজি মৰ্ণিঙত মানে মানে এ এ এডমিচনটো ল'লেই ক্লাছ চাছ টো বাৰু হৈ আছে। আজি মই তাতো ৰেজিষ্ট্ৰেচন হ'ব ন তে তাহঁতৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগে। চ' আধাৰ কাৰ্ডটো মানে এইটো সৰুকালৰে এইটো মানে সৰু টো আছে ন তাইৰ অ মানে এই ছয় বছৰ মান আগৰ তে আধাৰ কাৰ্ড বনোৱা এতিয়াৰ পৰা চ' এই আজি গ'লো আধাৰ কাৰ্ড যোৱাকালিয়ে গৈছিলো আধাৰ অফিচত আজিকালিটো আধাৰ অফিচটো তোমাৰ লাচিত নগৰ পৰা এতে এ বেলতলা সিপিনি চাৰি সেইপিনি লৈ লৈছে ন, অ তাতে কি বুলি কয় বিশ পৰা যোৱাকালিলৈ লাইন দেখা পাই বাপা গুছি আহিলো কালি ঠিক আছে। মোৰ মানে পিছবেলা ডি ডিউটি থাকে ন এটা দেৰটাৰ পৰা। চ' দেটাৰ পৰা ডিউটি থাকে আৰু চ' সেইকাৰণে আজি ৰাতি পুৱাই গ'লো ন ন চাৰে নটাত খোলে আমি নটাত যাই পাইছোঁ বাৰ তি কি লামবা লাইন ঠিক আছে মানে তেতিয়া খোলাই নাই আৰু ৰখিলো ৰখি ৰখি ৰখি তাপাছত হ'ল তাপাছত কৰি চৰি মানে মানে মোটামুটি দুই তিনি ঘণ্টা লাগি গল বিশ্বাস কৰা মানে ইমানে লাইন তাকে তাই ঠিক চিক কৰি কেনে জাষ্ট তোমাৰ এক ঘণ্টামান হ'ল নেকি অহা। বাৰটা মানত আহি পাইছিলো বাৰটা বজাত অ নাই নাই ইলেভেন ফিফটি মানত আহি পাইছিলো আৰু যিহে বৰ্ত মানে লাইন কি কবা আৰু মানে এইৰে এটা মানে ইমান লাইন বাপ পা অও‌ আধাৰ কাৰ্ডৰ কাৰণে আচৰিত ৰে আৰু এই আৰে এইটো অকমান সৰু যেন লাগিছে ৰে আগৰটোত চে মানে আগৰ যিটো আগত য'ত লাচিত নগৰত আছিল যিটো সেইটো অকমান ডাঙৰ আছিল হা তাতেও লাইন চাইন পুৰা ধৰিব লাগে বাপা এ চিৰি পাৰা লাইন ধৰিব লাগে ইয়াতে আৰু
মই যোৱা নাই ৰবা দেখা নাই এতিয়া
তোমাৰ চাগে একো চেঞ্চ তেঞ্চ কৰিবলৈ দৰকাৰ হোৱা নাই আৰু
নাই নাই এই তোমাৰ কাজ কিনো অ বি চি নেকি
অ মোৰ অ বি চি হয়
তুমি কাৰ্ড চাৰ্টিফিকেট খন ডিজিটেলাইজ কৰিছাঁ
নাই ৰে মোৰ কাৰ্ড চাৰ্টিফিকেট খন ডি মানে কৰা নাই এ মানে একচেলি তোমাৰ আহ এই ডিচেম্বৰ মানৰে কথা আৰু
অহঁ
তোমাৰ ডিচেম্বৰ মানত মানে তোমাৰ গ'লো গাঁৱত গ'লো আৰু তাতে মানে কৈছিল আৰু বনোৱাৰ কথা মানে মুনুৰখন মোৰখন ডিজিটেলাইজ কৰে মানে তোমাৰ দুহেজাৰ টকা নে কিমান লাগে এখনত আৰু চ' সেইকাৰণে মানে একেবাৰতে বনাই দিয়ে এক চেকেণ্ড চেকেণ্ডছতে বনাই মানে একদিনতে হৈ গ'ল হৈ বস্তুটো পইছাৰে আৰু এ ইমান পইছা লাগে তাতচে কৈছোঁ কি নালাগে দেই তাতচে আমি এপ্লাই কৰি বনাই ল'ম আৰু অনলাইনে এপ্লাই কৰি বনাই লম তোমাৰ আৰু
অ কৰিলে ক'বাচোন ময়ো কৰব লাগব এতিয়া কৰিবও দিছেচোন আগৰখন বোলে কামে নাই একো
অ আগৰখন তোমাৰ যিখন তোমাৰ আছে সেইখন খন একো কাম নাই এনে পেলাই দিব পাৰা মানে ৰাখি থৈ দিব পাৰ কোনো দৰকাৰ নহয় ক'তো ইউজ নহয় বৰ্তমান আৰু অ তোমাৰ এইটো দুদিন মান আগতে মোৰ ইনকাম চাৰ্টিফিকেট মই নিজে বনাইছো এইবাৰ লেপটপত মানে
ইনকাম চাৰ্টিফিকেট বনাইছো ৰবা মই নিজে বনাইছোঁ।
মও নিজে বনাইছোঁ এই ইমান ইজি বে মই আগত টান বুলি ভাবিছিলো থাৰ্টি ৰোপিছতে হৈ যায়।
অ মইও বনাইছো ৰবা
তুমি বনাইছা নহ তোমাৰ কিমান টাইমত আহিছে সাতটা ভিতৰত আহিছিল নে
অহঁ এহ মোৰ হ'ল এক বছৰ দেৰ বছৰ